হেল্ল'। হেল্ল'? অ', শুনিছোঁ, কি কৰিছা?
মই এনেই আছো ৰ'বা, তুমি?
অ', মইও এনেই আছো, তাত বতৰ কেনেকুৱা?
বতৰ ইয়াত, ভালেই এতিয়া।
অ', আমাৰ ইয়াতে বৰষুণ দি আছে।
হয়, হয়।
এই বানপানীও হৈ গ'ল এতিয়া, মানে ৰাস্তা বুজিছা। কমিলে, কিন্তু বানপানীয়ে হয় গ'ল ৰাস্তাত এতিয়া, উম ওলাই যাব কাৰণে চিন্তায়ে হৈছে এতিয়া।
হয়, হয়।
বানপানীৰ সমস্যাটো অসমৰ পৰা নাযা নেকি ইমান বানপানী হয়, এই বাৰিষা কালত।
তাকেইতো হয়, হয়, হয়, অসমৰ ঠিকেই কৈছা তুমি, বানপানীৰ সমস্যাটো বহুত মানে, দুখ লগা যেন ঘটনা।
অ', সেইটোৱেটো।
উম।
হ সৰুৰে পৰা মানে নিউজত বানপানী বানপানী দেখি দেখি মানে বেয়াই লাগি যায়, মানুহবোৰৰ মানে বহুত কষ্ট হয়।
হয়, হয়।
উম, আৰু যে এয়া উম। গাঁৱলীয়া জেগাবোৰ মানে নদী পাৰৰ জেগাবোৰত, সেইবোৰতো সাংঘাতিতকে বানপানী হেৰি টাইমত, বাৰিষা বাৰিষা কালত।
হয়, হয়।
সিহঁতৰটো বেলেগ একো উপায়ো নাথাকে, সিহঁতৰটো সকলোখিনি উতি ভাহি গুচি-গুচি যায়গে, বেছিকে মানে হেৰি হ'লে আৰু। বানৰ প্ৰকোপটো বাঢ়িলে, উম।
ঠিকেই কৈছা।
সেইটোৱে, আৰু পাহাৰীয়া অঞ্চল উম মানে পাহাৰীয়া অঞ্চলৰ পৰা যেতিয়া মানে পানীবোৰ বৈ আহে, তেতিয়া মানে বেছি হেৰিটো হয় আৰু বানৰ প্ৰকোপটো মানে বৃদ্ধি পায়গে, মানে মানে পাহাৰৰ পৰা মানে ধৰি লোৱা মাটিবোৰ খহি আহে, গছ-গছনিবোৰ মানে তাৰ পৰা উতি আহে। সেনেকে আৰু, ঘৰ চৰবোৰ এনেকৈ উটাই লৈ যায় মানে হেৰি প্ৰকোপত।
হয়, হয়।
উম।
বানপানীৰ সমস্যাটো এনেকুৱা যে, যাতে আমাৰ অসমৰ মানে এইটো এনেকুৱা হৈ পৰিছে, অসমৰ এতিয়া গৌৰ বান হয়। পানীৰ অৱস্থাত, অ-অৱস্থাটো গৌৰৱ গৌৰৱ। ভৱিষ্যতৰ, মানে কেনেকুৱা ধৰা বানপানীৰ অ-অৱস্থাত আমি মানুহে বিভিন্ন ধৰণৰ অসুবিধাত পৰো। যেনে ঘৰ-দুৱাৰ, গাছ-গছনি এইবিলাক, তাৰপিছত গৰু, ছাগলী এইবিলাকো বানপানীৰ সমস্যাত বহুত বেয়া দেখা পাওঁ যে, আমি
উম, সেইটোৱে সেইটোৱে। এতিয়া ধৰি লোৱা বানপানীত, এয়া শিবিৰবোৰত মানুহখিনিৰ কিমান কষ্ট হয়।
হয় হয়।
সিহঁত খাবৰ কাৰণে বস্তু নোহোৱা হৈ যায় সিহঁতৰ কাপোৰ কিনি সকলোবোৰ গুচিয়ে লাগে আৰু ধৰি লোৱা মানে যিখিনি মানে পঢ়া ল'ৰা ছোৱালী আছে সিহঁতৰ কিতাপ চিতা কাপোৰ মানে কলেজৰ মানে ইউনিফৰ্মবোৰ সেইবোৰো উটি যায় শেষত। ত সিহঁতৰ কাৰণে বেছি বেয়া লাগে যোনখিনি মানে ধৰি লোৱা আমাৰ মেট্ৰিক দিব বা এইয়া হায়াৰ ছেকেণ্ডৰী দিব সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে আৰু বেছি দুখ দুখ লগা কথা আৰু সিহঁতে নিজৰ
নিজৰ কিতাপ পাতি যদি সিহঁতৰ উতি গুচি উতি বাঢ়ি গুচি যায় তেতিয়াহ'লে সিহঁতৰ কাৰণে বহুত কষ্টকৰ হয় কাৰণ সিহঁতে নিজে বহীত যিবোৰ বস্তু লিখিছে সেইবোৰতো আৰু লিখিবৰ কাৰণে আৰু কিমান সময় লাগি যায়।
হয় হয়।
উম। ত' তেনেকেতো বহুত ল'ৰা ছোৱালী ক'ব গ'লে ভৱিষ্যত মানে মানে নষ্ট হোৱাৰ দৰে হৈ গৈছে আৰু এতিয়া।
হয় হয়।
উম।
ঠিকেই কৈছা মানে ধৰি লোৱা এতিয়া বানপানীৰ সময়ত আমি বা বানপানী আহিলে আমি তেতিয়া ঘৰত থাকিব নোৱাৰোঁ ঘৰ দুৱাৰ ভাঙি নিলে আমি ধৰি লওক এতিয়া মাথুৱৰিত যাব লাগে মাথুৱৰিত শিবিৰ বনাই থাকিব লাগে। তাতে খোৱা লোৱা চব ল তাতে কৰিব লাগে বহুত মানে অসুবিধাৰ সৃষ্টি হয় আমাৰ।
উম সেইটোৱে আৰু কি ক'ম আৰু এবাৰ মানে মাথো আৰি বোৰ মানে ভালদৰে বান্ধি নিদিয়ে যে হেৰিবোৰ।
হয় হয়।
নান নাবান্ধা কাৰণেটো এই বানপানীবোৰ হয়। মানে যদি খৰাং কালতে এইবোৰ ঠিক ঠাক কৰি দিয়ে মানুহখিনিৰ ইমান অসুবিধাই নহয়।
হয় হয়।
উম, এইটো ক্ষেত্ৰত মানে আমাৰ চৰকাৰখনে মানে চাব লাগে চাব লাগে ভালদৰে কিন্তু তো গুৰুত্ব দিয়া নাই এইটো ক্ষেত্ৰত
হয়, হয়। গুৰুত্ব দিয়া নাই মানে অধে কোৱা কোৱা কোৱা,
এইপিনে আৰু হেৰি কি কয় মেঘালয়ৰ পানীবোৰ যেতিয়া উবাল ইয়ালৈকে আহে। অসমলৈকে আৰু এইফালে চাইনাৰ পানীবোৰ যেতিয়া একেলগে মানে পানীবোৰ এৰি দিয়ে, তেতিয়াহ'লে গোটেই মানে ক'ব গ'লে অসমৰ আধা অঞ্চলেই ডুব খাই যায়
হয় হয়।
উম।
অঞ্চল বিলাকত মানে দুখত থকা যায় দেখা যায় মানুহ বিলাকক।
অ
বানপানী আহিলে ধৰি লোৱা তেওঁলোকৰ শোক খোৱা লোৱা বহুত মানে সেই হয়। ধৰা লোকে ৰান্ধি খাব লাগে কিবা কৰিব লাগে এক জাগাতে থাকি একো এক জাগাতে থাকিব লাগে তেওঁলোকে চব।
সেইটোৱে সিহঁতৰ বেমাৰ আজাৰো হয়।
হয়, হয়।
উম। আৰু সিহঁতে পৰ্যাপ্ত মানে হেৰিখিনি নাপায় যে, সুবিধাখিনি নাপায়। নাপায় বানপানীৰ সময়ত আৰু কতনো পাব সেইখিনি সময়ত। সিহঁতক সাহাৰ্য দিবৰ কাৰণেওতো বহুত কষ্ট কৰিবলগীয়া হৈ যায় বানপানীৰ মাজে মাজে। কিন্তু যিমান খিনি পাৰে কিছুমান মানুহে নিজ জৰ ফালৰ পৰা বহুত বহুতখিনি কৰেই বাৰু সিহঁতৰ কাৰণে।
হয়, হয়।
সিহঁতক সাহাৰ্য দিবৰ কাৰণে বা ইহঁতক কা কাপোৰ কানি পৰা আদি কৰি চবখিনি দিব কাৰনে। কিন্তু সঁচা কব
হয়।
ক'বলৈ গ'লে সেই টো ধৰনে যদি মানে উঠি ভাহি যায় তেতিয়া সেইটোতকৈ আৰু দুখজনক কথাটো একোৱে ক ক'ব নোৱাৰি।
হয়, হয়।
উম, আৰু যেতিয়া বানপানী বানপানী যেতিয়া শুকায়, শুকাই যোৱাৰ পাছতো সকলোৰে ঘৰ মানে বোকাত পোট খাই পোট খাই যাই থাকে, সেইবোৰ আৰু চাফা কৰা চাফা কৰি তাত তাত ঘৰত আৰু ঘৰখন আৰু আগৰ ঘৰৰ নিচিনা কৰাতটো বহুত কষ্টৰ কথা।
সঁচাৰ কথা হয়, মানে এবাৰ ভাঙি গ'লে তেওঁলোকৰ আৰু সাজিব লাগিল টকা খৰচ বহুত টকাৰ প্ৰয়োজন হয় না। এবাৰ বান্ধাৰ পিছত আৰু তেওঁওলোকে বান্ধিব লগ গা হ'লে বহুত টকাৰ প্ৰয়োজন হয়। তেওঁলোকে কষ্ট কৰি অনা পইচা বান্ধে তেওঁলোকে ঘৰ বিলাক, তেওঁলোকৰ এই ঘৰ বিলাক ভাঙি নিয়ে যেতিয়া তিয়া বানপানী আহে তেওঁলোকৰ বহুত দুখ লাগে। যেনেকুৱা ধৰি লওঁক ঘৰ দুৱাৰ এইবিলাক বস্তু বাহনি যিকোনো বস্তু বাহনি তেওঁলোকৰ তেতিয়া চব উট উটুৱাই লৈ যায় তেতিয়া তেওঁলোকৰ বহুত
দুখ লাগে এটা, আৰু যোনবিলাক মানুহে চাই থাকে বা তেওঁলোকৰো বহুত দুখ লাগে এনেকুৱা ধৰি লও আমি তাত টিভি মোবাইলত দেখা পাওঁ যে যেনেকুৱা তেতিয়া আমাৰো দুখ লাগে এটা।
অঁ সেইটোৱে মানে আমিতো সিহঁতৰ কাৰণে একো কৰিবও নোৱাৰোঁ। বা কৰিব পাৰিলে সেইটো বেলেগ কথা, সিহঁতৰ মানে অৱস্থাটো দেখিয়েই বহুত সিহঁতৰ আলাই আথানী দেখিয়ে মানে বহুত বেয়া লাগি যায়। মানে অনুভৱ কৰিব পাৰি সিহঁতে কিমান কষ্টত আছে তাত।
হয়, হয়, হয়।
উম।
তুমি ঠিকেই কৈছা।
এখন ঘৰ এখন বনাবৰ কাৰণে যিমানখিনি কষ্ট হয় একদম নিমিষতে সেই ঘৰখন মানে পানী উটুৱাই নি লৈ যায় আৰু। ধৰি লোৱা কৃষক এজনে ইমান ভালদৰে মানে খেতি এডৰা কৰে সেই খেতিখিনিয়ে বানপানীয়ে উটুৱাই লৈ যায়। গোটেই বছৰটোৰ মানে কৃষকজনৰ কষ্ট মানে নিমিষতে নাইকিয়া কৰি দিয়ে আৰু, বাকী সেই পিছত আৰু সেই কৃষকজনে কেনেকে নিজৰ ঘৰতো পোহপাল দিব সেইটো বহুত ভাগ ভিবলগীয়া কথা। থা আৰু।
হয়, ঠিকেই কৈছা। মানে ধৰি লোৱা এতিয়া বানৰ সময়ত আমাৰ বিভিন্ন ধৰণৰ বস্তু আছে যেনে অ' খেতি পথাৰত আমি ধান ৰুলো তাৰ পিছত কিবা কানি এইবিলাক ধানবিলাক আমাক নষ্ট কৰি পেলাই, ধৰিল তাৰে পিছত তোমাৰ সেই ধান বিলাকতো নষ্ট কৰি পে-পেলোৱাৰ পিছত তাৰপিছত এবাৰতো আৰু নগজে নহয় দুবাৰ নহয় এবাৰতে কৰে যায়। তেওঁলোকে গোটাই বছৰ টোৰ এবাৰে কৰে তেওঁলোকে বছৰটোত এবাৰে কৰে তেওঁলোকে ইমান কষ্ট কৰে। মূৰৰ ঘাম মাটিত পেলাই দিয়ে তেওঁলোকে সেই পানী সেই সেই পানী আহি যদি উটুৱাই লৈ যায় তেওঁলোকৰ কেনেকুৱা লাগিব এতিয়া তুমি ভাবি কোৱাচোন।
উ উ সেইটোয়ে। আৰু ইমান কষ্ট কৰি হেৰি কৰাৰ পাছত খেতি কৰাৰ পাছত সেইখিনি যদি নোহোৱা হৈ যায়
হয়
সেইটোৱে কথা আৰু আৰু বাকীটো এইপিনে ধৰি লোৱা অ লৰা ছোৱালখিনিৰ সাংঘাতিক খাব কাৰণে নাপায় ধৰি লোৱা দুই তিনি চাৰিদিন ধৰি সিহঁতে এটা জেগাতে থাকিবলগীয়া হয়। খোৱা নোলোৱাকৈ যেতিয়ালৈকে চৰকাৰৰ পৰা একো সাহায্য নাহে।
না-নাপায়।
উম সেইটোৱে সেইবোৰ দেখিলে আৰু বেছি বেয়া লাগে।
বানপানীৰ সময়ত বহুত সেই মানে ধৰি লোৱা যেতিয়া আমাৰ মানে যোনবিলাক পানীত ধৰি লওক মাঠুৱৰি ভাঙি যি পানী এইবিলাক আহে না সেইবিলাক পানী যেতিয়া মাথাৱৰিটো খলি মাহৰ আমাৰ বান্ধিব লাগে মা-মাথৰিটো তেতিয়া নাবান্ধে তেওঁলোকে তেতিয়া আহি কিনে তেওঁলোকে দুই এ কথা কৈ কিনে গুচি যায় যেতিয়া বানপানীৰ বানপানীতো আহে তেতিয়াহে আমিহে সেই হ'ব লাগে বানপানীত। মুখীন হব লাগে বানপানীৰ।
সেইটোৱে সিহঁতে কৰিম কৰিম বুলি কৈ মেলি সিহঁতে মানে নিজৰ কথাৰ পৰা মানে বিৰত হৈ যায়। মানুহখিনিক কষ্ট দিয়ে হাৰাশাস্তি কৰায় পিছত।
হয় হয়
সেইটোৱে আৰু আমাৰ তাতে চৰকাৰখনো ক'ব গ'লে বিশেষ একো মানে উন্নত নাই হোৱা নিজৰ পকেটখনহে গৰম কৰি আছে সিহঁতে।
হয় হয় দিয়া পিছে ভাল লাগিল তোমাৰ লগত দিয়া।